গুড মৰ্নিং, চাহ খালাঁ? অ, একেলগে হৈ থকা, কাজিয়া লাগিব আৰু।
হেল্ল। অ, খালো, খালো অ। আমিও খালো, ৰব, মইও খালো, ৰব।
বিনা চেনী চাহ।
অ।
মুড়ি, বিস্কুট।
কালি কোনোবা আহিছিল নেকি আপোনালোকৰ তাতে?
অ, আহিছিল আলহী।
কোন আহিছিলে?
বৌ, জেঠিমা। আৰু এটা ছোৱলী। কি আৰু?
চিকেন। আৰু।
উ শুকান ভাজি ভাত মানে
বৰষুণ দিছেনে আজি।
অ মৰ্ণিং দিছে মই গা ধুবলৈ যাওঁতে।
অ অম্বুবাচী যাবা নেকি?
অ যাম যাব নেকি লগে পোৱা নাই। লগ পালে যাম।
আচ্ছা। অঁ চাওঁ যাওঁ নাযাওঁ।
ফুৰিবলে যাম দিয়া সকাৰণ
ঠিক আছে।
উম'
এতিয়া কি আচ্ছা। অ আমাৰ ফালেও এতিয়া দি আছে ৰবা বৰষুণ,। এতিয়া কি খালা?
একোৱে খোৱা নাই চাহে, খালো।
আচ্ছা আমিও খালোঁ ৰ'বা ময়ো খালোঁ চাহ, খালোঁ। চাহ, বিস্কিট, এনেকৈ খালোঁ এতিয়া খাম আৰু ৰুটি, খাম কিজানি আজি। চানডে ন আমাৰ ঘৰত ৰুটিয়ে, চলে।
অ য়েছ।
ই আৰু তোমাৰ
হয়।
ৰ'দ এই ৰুটি, আৰু এইফালে তোমাৰ অকমান কিবা। উটৰ দাইল, চাইল এনেকে বনাব এনেকে ৰুটিয়ে খাম আৰু।
অ আমাৰো ছেম।
আমাৰ চান আমাৰ চান্দে ৰুটিয়ে, খোৱা যায় ৰবা।
চানদে ৰুটিয়ে ভাল লাগে। আৰু-
অহ আৰু কালিৰ পৰা স্কুল আছে স্কুলত যাব লাগিব। ন, টাত যাওঁ ঘৰৰ পৰা তাৰপিছত দুটামান বজাত ছুটি হয় আৰু।
বৃহস্পতিবাৰে, বন্ধহে পাব আমি।
কিহৰ বন্ধ বাৰু বৃহস্পতিবাৰে মই এতিয়ালৈকে গমেই পোৱা নাই ৰ'বা। কি আছে বাৰু
কি আছে বৃহস্পতিবাৰে, শুক্ৰবাৰেহে বন্ধ নেকি ছাব্বিশ তাৰিখ হ'ব নেকি বৃহস্পতিবাৰ। মানে তাৰিখ ছাব্বিশ কেলেণ্ডাৰত মহৰম, লিখা আছে
ছাব্বিশ তাৰিখে হেৰি হ'ব অ শুক্ৰবাৰ হ'ব।
আচ্ছা। ছাব্বিছ তাৰিখ বৃহস্পতিবাৰ হ'ব নেকি?
উম বুধবাৰ বৃহস্পতিবাৰ,
অম্বুবাচিত, এনেকেই বতৰ হৈ থাকিলে ভালে হ'ব উঠ তই বেছি কষ্ট নহয়। আমি যোৱা বাৰ আবেলি যে গৈছিলো, ভালে লাগিছে যায় এই একদম পাণ্ডু হৈ এনেকে যাব দিছে, এক ভালে লাগিছে যায়।
চূণপোৰা নাগা চাধু গোটেই চাধু
তাকেতো অ এইবিলাক আৰু গম নাপাওঁ এইবিলাক সঁচাই নে থুংগিয়েই।
গম নাপায় আৰু।
তুমিও যাবা একদিন। এনেকে অলপ বেলেগ টাইপ কাপোৰ চাপোৰ পিন্ধি চবে সেই যেন ভাবিব
আমি সেইবিলাক হৈ নাযাওঁ, গ'লে আমি দৰ্শনাৰ্থীয়ে হৈ যাম আমি স দল হৈ যাম চাবা কাৰণে।
বাবা বিলাকক বাবা বিলাকক চাই ভালে লাগে।
জুমনিও লাগে।
হয় বহুত জমনি লাগে। কিন্তু ইমান লেতেৰা নকৰে এইবিলাক মিনিচিপালটি মানুহবিলাকে চাফা কৰে যে।
আগতেহে লেতেৰা আছিল আজিকালি লেতেৰা নাই নহয়।
যোৱাবাৰ একদম পাণ্ডু দি এনেকে যাব দিছে, ভিউটো বহুত ধুনীয়া আছিল! ভিউটো ইমান ধুনীয়া আছিল যোৱাবাৰ যাওঁতে! মানে একদম শ্বিলং টাইপ ভিউ আছ ছিল একদম পাহাৰৰ ওপৰেদি এনেকে যায় তাৰপিছত এইযে উঠোতেহে অলপ কষ্ট, এনেকে যায় যায় কিমান চিৰি উঠিব লাগে এবাৰ বা কোনফালেৰে দিয়ে? এবাৰো এবাৰো কিজানি এইফালেৰে দিব কিজানি চিল চিৰিৰে। ইমান ধুনীয়া ভিউটো মই প্ৰথম দেখা পাইছোঁ সেইদিনাখন। গলে গম পাম। তাকেইটো পাণ্ডু মেইন ৰাস্তা কোনফালদি যায় বা পাণ্ডু হয়?
কোনফালে বা এই আগেদি যায়।
মালিগাঁও হৈ যায়, অঁ তাকেইতো। ভালে লাগিছিল বাৰু এবাৰো যেনে ইফাল দিয়ে যাব দিব। যাম ৰ'বা মই আমাৰ ঘৰৰ চাৰিজনে যাম মই জেঠিমা মোৰ এটা ভন্টি আৰু এই বাইজনী যাব একেলগে। চাৰিটা অঁ এই মাক নিব পাৰিলো হয় মাৰ মানে একদম আঠুৰ বিষ ঘেৰুৱাৰ বিষ এইবিলাক মানে একদম বিষ ষে বিষ হৈছে সেইকাৰণে খোজ কঢ়িব নোৱাৰে যে।
যাব দিব লাগে মায়ে চব ভাল কৰি দিব।
সেইকাৰণে এতিয়া ইমান
লেংৰা এ লেংৰা বিলাক যায় কেনেচোন ভাল পায়।
এতিয়া এই জেঠীমাৰো মানে অকণমান বিষ হৈ আছে কিন্তু জেঠীমাই যাম বুলি কৈছে।
অ', বিষ পুৰা ভাল পাইছোব মায়ে কবাত দিব ন'।
তাকেহে।
সেইকাৰণে।
এই নাই উঠিছোহে এইমাত্ৰ।
ইমান লেট।
অ', বতৰটো আজি ধুনীয়া যে একদম টোপনিয়ে লাগি আছে টোপনিয়ে লাগি আছে।
উম।
টোপনিয়ে লাগি আছে টোপনিয়ে লাগিছে টোপনিয়ে লাগি আছে একদম মানে উঠিলোঁ উঠি পেলাই এতিয়া মানে অ', এই এতিয়া উঠি পেলাই এতিয়া চাহ একাপ খালোঁহে। আৰু এতিয়া খাম একেলগে। এতিয়া খালোঁহে খাই পেলাই আৰু এতিয়া তোমাৰ যাম আৰু এইবাৰ সাতটা সাতটা বজাত সাৰ পাইছোঁ পাইছিলোঁ তাৰপিছত নুঠিলোঁ। তাৰপিছত সোনকালে তাৰপিছত আৰু কিনো কৰি থাকিম সোনকালে উঠি কাম বানো নাই তেনেকুৱা সেইকাৰণে আৰু শুই থাকিলো আৰু শুই থাকি একেবাৰে
হা?
ঘৰৰ কাম কি কি কৰে কওকচোন আপুনি?
মই মই বিছনাখন পাৰো আৰু উঠি পেলাই তাৰপিছত ঘৰটো বেলেগে সাৰে। আৰু এই ফালে ৰুটি-চুটি বনাই দিও আৰু মাৰ মানে হাতৰ বিষ হৈ থাকে যে। ৰুটী বনাব নোৱাৰে সেই কাৰণে
উম।
হা? মেদ এতিয়ালৈকে ৰখা নাই। কিন্তু ৰাখিম আৰু এটা যদি চাকৰি হয় ভাল। চাকৰি হ'লে এটা মেদ লাগিব নহয় ঘৰত? আৰু মোৰ ডিউটিৰ লগতো যাব লাগিব, ডিউটিত ভাড়া ঘৰত মোক বনাই-চনাই নাই দিবলৈ, মইনো ক'ত আৰু আহি পেলাই বনাই থাকিম। ঘৰত থাকিব নহয়, দেউতা থাকিব দেউতাক কোনে ভাত-চাত বনাই দিব। সেই কাৰণে আৰু মাক লৈ নাযাওঁ। সেই আঠটা বজাতো সাৰ পালো যে। সেইকাৰণে আৰু সেই হৈ গ'ল আৰু মানে। কোনোবা হাঁহি আছে নেকি তোমালোকৰ কাষত? হা?
অ', ভণ্টিজনীয়ে ৰিলচ চাইছে।
এই আৰু। অ', ময়ো ৰাতি ইমান ৰিলচ শ্বেয়াৰ কৰি আছো, ইমান জমনি জমনি ৰিলচ আহে। মই দুজনী ছোৱালীক দি থৈছোঁ, এতিয়ালৈকে চোৱাই নাই।
ইমান মানে জমনি ৰীলচ, বাপৰে বাপ। এই ৰিলচবোৰ আৰু একদম মানে পুৰা এক্দম আচলি টাইপেই ৰিলচ আহে, যি হৈ থাকে সেই নিচিনাই ৰিলচ আহে, ইনষ্টাগ্ৰামটো বা কেনে কৈ গ'ম পাই যায়।
একদম, কিতো?
উম, আজি কি ক'বাত ফুৰিব নাযায়? যাম যাম।
যাম আকৌ, আমি শ্বিলং যাম নহয়। আমি শ্বিলং যাম, বুধবাৰে। আমি বুধবাৰে শ্বিলং যাম ন হয়, দহ তাৰিখ। দহ তাৰিখ, দহ তাৰিখে যাম নেকি আমি শ্বিলং।
পোন্ধৰ তাৰিখ কৈছিলেচোন।
পোন্ধৰ, অ', আমি চৰি, মই মানে এঘাৰ তাৰিখ খৰ পৰা বন্ধ পাম হা, ত' সেইকাৰণে দহ তাৰিখটো কৈছিলোঁ, কিন্তু কেঞ্চেল হৈ গ'ল। পোন্ধৰ, ষোল্ল তাৰিখ মানে যাম আৰু, ইমান লাষ্ট ত গ'লেও ভাল নালাগে যে, সেইকাৰণে।
উম, ৰ্ফাষ্টটেই যাব লাগিব।
কাৰণেহে, তাকেইটো। আৰু বেছি সময় নাই আৰু ৰুটি বনাব। আৰু দুঘ, এঘণ্টাই আছে। এঘন্টা দহ মিনিট মান লাগে আকৌ। সেইকাৰণে। আমি ৰুটিটো মানে অকণমান মানে মাৰি পেলাই থৈ দিওঁ। অকণমান, তেতিয়াহে অকণমান মানে ধুনীয়া হেৰি হয়।
অ', বনাই মেলি খাব আৰু। হোটেলৰ টাইপৰ, অ'। ফুলি আহিব, পৰঠাহে খাব লাগে, পৰঠা।
উম। পৰঠাহে পৰঠা, পৰঠাই খাওঁ নেকি আজি। ইমান ধুনীয়া বতৰ কৰিছে, পৰঠা চৰঠাই বনাই খাওঁ নেকি।
পৰঠা
আলুকে পৰাঠা আৰু অকমান এনেকে টাইপ দি দিওঁ। অ', নাগেছো আছে পাহৰি ফ্ৰিজত নাগছ আছে নাগেটছে আজি খাব লাগিব ৰবা। ধুনীয়াকে।
অ', ভাতৰ লগত খাব?
নাগেটছ এনেকে ধুনীয়াকে খাই দাই একদম ধুনীয়াকে হেৰি কৰিব পাৰো আৰু। নাগেছেই বনাব লাগিব, নাগেচ বোৰ খাই বহুত ভালে লাগে, চিকেন নাগেচটো।
উম, বহুত ভাল লাগে।
বহুত ভাল লাগে চিকেন নাগেষ্টটো খাই পেলাই।
মাছৰটও ভাল লাগে খাই।
ফিচ নাগেষ্ট এতিয়ালৈ অনা নাই কাৰণ মই ফিচ নাগেষ্ট নাখাওঁ যে সেইকাৰণে।
মই পৰ্কৰ বিচাৰি আছো কিন্তু পোৱাই নাই।
ক নাপায়।
বস্তুৰ নাপায় এইবিলাক।
পনীৰৰ পনিৰৰ
পনীৰৰ এইটো টিক্কাটো পায় পনীৰ টিক্কা ডাইৰেক্ট আপুনি খাই দিলেই হয়। এনে পৰ্ক-চৰ্ক হালতু-ফালতু বস্তু নাপায়। এইবিলাক নবনায়ও নে যোনে-তোনে নেখায়ো নহয় পৰ্ক-চৰ্ক। এইবিলাক লেতেৰা বস্তু আকৌ মই দেখিবলেই লাগে মই দেখিলেই ঘিন লাগে পৰ্ক পৰ্ক-চৰ্ক একদম। সেইকাৰণে দিয়া পিছে ৰাখো দিয়া আৰু হ'ব দিয়া। বাই-বাই।